হেল্লও। অ, ফোনটো কাট খাই গ'ল। হেল্লও।
এ আধা কথা কোৱা পিছত তাৰ পিছত কি কৈছিলা? জিৰ' ভেলী?
জিৰ' ভেলিলৈ গৈ তুমি তাত ৰুম-চুম ল'ব পাৰা। তাতো চাবলগীয়া ধুনীয়া ধুনীয়া জেগা আছে। তাপা তুমি ক'ত যোৱা তোমালোকে প্লেনটো আগতে তাত বনাই আহিব লাগিব।
ক'ত ক'ত যাও বা ক'ত ক'ত
আকৌ যে আ বুদ্ধি যে টেম্পলটো যে আছে সেইটো ক'ত আছে?
অ সেইটো তোমালোক টাৱনলে যাব লাগিব।
অ সেইটো
তুমি এইটো আমাৰ এইফালদি যাব লাগিব। অ তেজপুৰ হৈ পেলাই যাব লাগিব।
উ
তেজপুৰ বালিপাৰা হৈ
তাৰমানে এই সেইফালদিয়ে যাব নোৱাৰি।
ইফালদি পাৰি তোমাৰ ৰাস্তা ৰাস্তাটোৰ কাৰণে দিগদাৰ হ'ব।
দূৰ হৈছাগে ন?
উম
তাৰমানে আমাৰ ঘৰ ফালেদি মানে অৰুণাচল বহুত ফালে যাব পাৰি হয়নে?
অঁ
মানে বেলেগ বেলেগ জেগালে বেলেগ বেলেগ ফালেদি যাব পাৰি।
অ তুমি এতিয়া সেনেকে তেজপুৰ হৈ, বালিপাৰা হৈ ভালুকপুং হ অ।
গুৱাহাটী পা যোন জলত যোনফালে চমু মানে ধেই জেগা দি হেৰিয়ালে যাব পাৰি। তাৰ মানে মেঘালয়, অ। তেনেকে মানে আমাৰ তাৰ, তাৰমানে আমাৰ ফালেদি ধেইফালদি মানে অৰুণাচল যাব পাৰি।
অহ
কোৱা কি ভালোপুঙ হয়।
ভালোপুঙ হৈ পেলাই এনেকে টাৱাং যাব লাগিব তুমি প্ৰথম- হেৰি পা-
অঁ
এখন কত আছিলে? উ ভালুক পুংৰ গেত পা তোমালোকে হেৰি উলিয়াব লাগিব পাৰ্মিট উলিয়াব লাগিব সেইখন তোমালোকে চেলা পাছললৈকে পাবা।
তাৰ পিছত ছেলা পাছ পা?
চেলা পাছৰ পৰা আকৌ বেলেগ এখন উলিয়াব লাগেগে তাত গৈ। মানে হয়তো অকমান হাই হে হৈ যায় যে ৰিস্কি।
অ
তোমাৰ কিয়নো তাত গোটেই। আৰ্মি চাৰ্মি কেম চেম নাই জানো চাইনাখন ওচৰতে হয়।
উমহ অ,
সেইকাৰণে মানে, আৰু তাৰ জেগা কিছুমান আছে তাত তুমি মানে। মোবাইল লৈ যাব নোৱাৰা।
কিয়।
মবাইল লই গলেও অফ কৰি পেলাই নিব লাগিব।
কিয়
চাই সেই মানে চাইনাৰ যোন- টো আহি যায় তাত তুমি মোবাইল টো চাইনাৰ হে কানেক্ট হৈ যায়। টাইম চাইম চব ডেত চেট।
সেই কাৰণে
অ আৰু ফটো চটো মাৰিব দিব নিদিয়ে তাত।
অ মই সেইটো কথা গম পোৱা নাছিলোঁ অ।
উম তাত ঘুৰিবলৈ হলে টাউন পৰা তুমি গাড়ী লৈ- পেলাই ঘূৰিব লাগিব।
অহঁ
এই মাজতে শুনিছিলা নেকি লেক এটা যে লেকটোত পৰি পেলাই যে ল'ৰা দুটা মৰিলে।
অঁ অঁ শুনিছিলো।
এই নামটো পাহৰি গৈছো কি লেক আছিলে। ব্ল ব্লু লেক নেকি নেকি নে কিবা আছিলে হ'বলা।
তেনেকুৱাই।
বৰফ জমি আছিলে যে তাত খোজকাঢ়িবলৈ গৈ সোমাই পেলাই মৰিলে।
অঁ,
তোমাৰ। সেইবিলাক জেগালৈ মানে মোবাইল লৈ যাব অন কৰি নিব নোৱাৰি।
অহ।
হুম।
আৰু তুমি তাৰ লোকেল ড্ৰাইভৰ লৈ পেলাইহে তুমি যাব পাৰিবা। তোমাৰ নিজৰ গাড়ী লৈ গলে নিজৰ গাড়ী লৈ পেলাই যাব নোৱাৰা তুমি।
উম তাৰবাবে এই এফালৰ ঘৰতকে হুম,
অ,
ইটানগৰত গোটেই ঘূৰিলোঁ। এ তাৱাংঙৰ পিনে বেছি হেৰি আছে ন।
অ তাৱাংঙৰ ফালে বেছি। তুমি ইয়াত ইটানগৰতো যাব পাৰিবা এইটো গুমফা বুলি কয় যে টেম্পল এটা আছে বু ধিছ ষ্টেম্পল।
অ।
তাত যাব পাৰিবা ফুৰিব মেলিব।
বেছি ভাগে যে গৈ থাকে ৰৱাঙৰ ফালে যাই নেকি?
অ বেছিভাগ টাৱাঙৰ ফালে যায়। তাৰপা এইবিলাক ভিলেজ কিছুমান আছে যে অৰুণাচলত।
অহ।
সেই ভিলেজ বিলাকত ঘূৰি ফুৰেগে মানুহ।
আকৌ যে যোনদিনা খন যে মোৰ বুদ্ধ তেম্পললে যে গৈছিলে সেইটো কোনটো?
অ সেইটো হেৰিতটো তোমাৰ গুম্পা ইটানগৰৰ।
অ সেইটো ইটানগৰৰ তেনে তুমি কোনটো মানে তুমি কোনটো কথা কৈছা? তামানে সেইটো বেছি ডাঙৰ নে কি?
তোমাৰ তাৱাঙৰটো তোমাৰ এটা মস্ত কিমান ফুটৰ বুদ্ধিষ্ট ষ্টেচু এটাই আছে মূৰ্তি এটা।
অ।
বুদ্ধদেৱৰ।
উম তই মানে বহুত
তা অ এটোলেতো মইও গৈছো তুমি পাহৰিলা হবলা।
বহুত দিনৰ আগতে গৈছিলা হ'বলা তুমি।
অহ।
তুমি মোক অৰিঠৈ আৰিঠৈ চবলেকে যোৱা।
অ টো। হেল্ল'।
অহ। হ'ব। তোমাৰ ভালকে যেতিয়া ছুটি পাবা,
অ।
তেতিয়া লৈ যাব লাগিব ফুৰাবলে ভালকে। তোমালোকৰ আকৌ চুতিয়ে নাথাকে। ছুটি নোপোৱাই তোমালোকৰ সেইয়ে।
উম।
জেগা বিলাক এনেকে কম দিনত ঘুৰিব নোৱাৰিটো লৰালৈকে গ'লো লৰা লৰিকে আহিলো। তোমাৰ ভালকে থাকি মেলি চাই মেলি, ঘোৰাটো ঘূৰিছিলো ঘূৰা বুলি কোৱা নাই বাৰু মই।
উম। অ আজিকালি হোষ্টেলত।
উম।
বাৰবন বিস্কুট দিব লৈছোঁ।
আ কিহৰ কাৰণে বা
নাজানো পাই সেইদিনা খনো দিছে কালিও দিছে
সন্ধিয়া চাহৰ সময়ত মানে
অ দচ টকীয়া পেকেট টো যে
এহ
চবকে হেনকা এপেকেট এপেকেট
কিবা মন ভাল লাগিছে চাগে তোমালোকক কলেজ খনৰ
আকৌ অলপ দিনৰ আগত
অহ
হেৰি দিছিলে এই যে মমছ মেজিকৰ যে সেই থাকেযে ব্লু পেকেট যে
অ লগোণ লগোণ যে অ লগোনকে যে আহিছে উম
সেতৰ এটোও যে দচ টকীয়া পেকেট পায়
অ
মাজতে সেটো দিছিলে
হয়
কিন্তু মাজতে আকৌ ইগোল বিস্কুট টো দিছিলে
কি বিস্কু
মেৰি গুল।
অ মেৰিগল।
আকৌ মাজতে হাফ হাফো দিছিলে। তাৰমানে সিহঁতৰ কি চলি থাকে সেতিহে জানে।
অহ। যি মন যায় মানে তাকে দিয়াই থাকে আৰু
নাজানো সিহতি ভাবেই এনেও দছ টকাকে দিব লাগিব যেতিয়া ভালেকে দিও বুলি ভাবিলে নেকি
যানো হব পাৰে কমাই খাওক কিন্তু ভাল খাওক
উম অ বাউনচ্ আনিব লাগিছিলে অলপ দিনৰ আগত
অ
তা আগত আকল আগ হেৰি
উম
সেইটোন গুডডে মই গুড ডেটো ভাল নাপাওঁ এই যে পাঁচটকীয়া যে পাই যে।
অহ, অহ।
গুড ডে যে সেইটো দিব লৈছিলে অ সেইটো ভাল নাপাও কাৰণে
তেতিয়া এ পেকেট দিছিল ন দুপেকেট।
এপেকেটেই
উম
সেতি দুপেকেট দিব।
হোঁ হোঁ হোঁ যিমান কমত পাৰি সিমান কমত মিলাবলৈ হে চায়
হয় জাইল অয়া পখিয়ে
অহ',
তাইলে অলপ ভয় কৰে মানুহটোৱে সেইদনাখনো। অলপ কাজয়া লাগিছিলে।
উম।
পাহি মুখখন চোকা ন।
অহ।
পা সেইকাৰণে পাখিয়ে সদায় দুপেকেট বিস্কুট লয় হা।
অহ',
সি বাকী চবে কিমান লয় চাই থাকে।
উম,
পাখিয়ে কিমান লৈও সি দেখে কিন্তু তাৰ কবলে খা নাই।
আচছা। পাখি মানে পাখি মানে ৰুমত দন।
আৰু মানে এ আমাৰ আগৰ যোনজনী ওৱাৰ্ডেন মেম
হা
তেওঁ মানে পাখিক বহুত ভাল পায়।
উম।
অ, মানে কিয় নাজানো পাখিৰ ইনে বাই একোৱে নাজানে হা
হা
কি মানে মেমে ভাবে তাই চব চম্ভালিব পাৰিব।
আ
কিহৰ কাৰণে ভাবে মোক আমি বুজি নাপাওঁ কোনেও সেইকাৰনে মানে আৰু মেমে যাওঁতেও মানে পাখিৰ হাতত দায়িত্ব দি থৈ যোৱা তেনেকে গৈছে মানে।
অ',
চাবি বুলি কয় এতিয়াও মানে পৰহি দিনা কিবা -কিবি হৈছে যে
হা
ত' এনে পাখিলে ফোন কৰিছে কি হৈছে বুলি সুধো
অহ। ৰবাচোন দে মই কৰি আছোঁ।
অ', অ',